হেল্ল'?
অ' কি কৰিছা?
হেল্ল'? এ বহি আছো। তুমি? অ' শুনিছো শুনিছো বহি আছো। তুমি?
এই পুখুৰী পাৰীতে বহি আছো, যি গৰম দি আছে। ত আজি বতৰটো অলপ ডাৱৰীয়াই বাৰু।
অ' ময়ো অলপ আগতে পুখুৰীৰত অলপ মাছ বেচিলোঁ।
আচ্ছা কি মাছ বেছিলা?
মাছ বেচিলো তোমাৰ বাহু আছিলে ৰৌ মিৰিকা এইবিলাক। পোনাৰ কাৰণে অৰ্ডাৰ আহিছিলে। আমাৰ হ'ল চেলত দি থাকোতো, আমি ধৰ ওৱান এইটি ওৱান নাইনটি হৈ যায় বেপাৰীৰ পৰা ল'লে সেইটোৱে বহুত পইচা হৈ যায়। বেপাৰী ললে ধৰা তিনিশ লৈ লয়, মই ওৱান এইট্টি। ত' বেপাৰীতো পইচা লবই ইহঁতে লৈ গৈ দি থৈ আহে।
অ' সিহঁতৰো সিহঁতেও প্ৰফিট হব না।
প্ৰফিট হ'ব। মাছৰ বিজনেছো মানে বহুত ভাল, মানুহে বুজি নাপায় আমাৰ এইফালৰ মানুহে বুজি নাপায়। সেইটো নগাঁও বৰপেটা এইফালে মানুহে বুজি পায়, সিহঁতৰ মেইন বিজনেছে হৈ গ'ল মাছৰ।
অ সেইফালে বহুততো এই তোমাৰ মাজতে কাৰ ভিডিঅ' এটা দেখিছিলো কিবা কচ মাছৰ পোৱালি তাৰপিছত তোমাৰ এই ধেৰ ধেৰ ভেৰাটি মাছৰ পোৱালি দেখাই আছে অনলাইন
মাছত বহুত প্ৰফিট আছে ইয়াৰ মানুহে বুজি নাপাই য যে সেইটোৱে ডাঙৰ কথা
এনে কি তুমি এ মানে কেজি চিছষ্টম যে বিক্ৰী কৰা মানে কিমান ত মানে হে থাকে কেনেকে ধৰা তেনেকে ধৰা দহ কিনিলে দহ কেজি ললে পাঁচ কেজি তেনেকুৱা নেকি
নহয় মোৰতো ধৰা যদি তুমি এক কেজি লোৱা তাত পোনোত ধৰা বাৰটা তেৰটা পিছ থাকিব এক কেজিত
অ মোক মানে এক কেজি হ'লেই হ'ব মোক লাগিছিলে মানে কালি মানে দিব পাৰিবা নেকি মোক
পাৰা যায় কি ৰৌ মিৰিকাটো লাগে নেকি
ৰৌ মিৰিকা নালাগে মোক এই চান্দা মাছটো কৈছিলো যে তোমাৰ এই চান্দাটোহে লাগে চেপেটাটো যে
চান্দাটো এই চেপেটাটো ন এইটো কালি ইমান নহ'ব এইটো কালি নহ'ব অ পাম্প্লেট বুলি কয় ন
অ
অ কালি নহ'ব বাকী ৰৌ মিৰিকা এই বিকেট চিকেট হলে কালি পাই যাব পাই গল হয়
বেলেগ আৰু কি আছে তোমাৰ তাত
এতিয়া বৰ্তমান আজি গ্লাছ কাপ আছে ৰৌ মিৰিকা আছে তাৰপিছত বিকেট আছে এয়া অলপ ডাঙৰ চাইজ আৰু কিন্তু
অ মোক এই চান্দা হৈ সেই নাই কি এইবিলাক কি কাৱৈ মাছ চাৱৈ মাছ কি নাখা নেকি
কাৱৈ মাছ আছে মোৰ পু -পুখুৰীত আছে এতিয়া বেছিকে অ গম পাইছো যাব পানে এইটো অৰ্ডাৰ পালে মই পুখুৰীৰ পৰা মাৰিছো এনেকে এক দুই কেজি কাৰণে মানে পুুখুৰীত নাম ত মানে লছ হৈ যায়
অ যদি এইবাৰ উঠোৱা ন যদি ধৰা তোমাৰ অৰ্ডাৰ আহে ন উঠালে মোক জনাবচোন হা মই তেতিয়া মানে এই চান্দাটোহে এৰি মন আছে মানে সেইটো পুখুৰীলে যে বৰশী মাৰি ভাল লাগে কিবা এটা
অ টাইম পাছ হৈ যায় ভাল লাগে নিচায় লাগি যায় ন
খাই যে ভাল লাগে এইটো মাছ উঠাই মানে আৰু এতিয়া কি বুলি কয় তোমাৰ এই বাহু বাহুটো আছে ন
উম আছে
চব কি একেই দাম নাই ওৱান এইটি
নাই নাই বাহুটো বেলেগ হয় বাহুটো অলপ দাম বেছি হয় বাহুটো তোমাৰ টু ফিফটি টু ছেভেণ্টি এনেকুৱা হৈ যায় পনাটো
আচ্ছা কিমান ডাঙৰ চাইজৰ এটা পোৱালি এনে কিমানটো হ'ব কিমান গ্ৰামৰ মানে হ'বগে
মানে মই তোমাক যোনটো কথা কৈছো ন সেইটো এক কেজিত মিনিমাম পাঁচটা ছয়টাহে উঠিব
হয়
এতিয়া ভাবিলো আৰু কিমান ক দুইশ গ্ৰাম আঢ়ৈশ গ্ৰাম এনেকুৱা
জ অ ঠিকে আছে জানো
পেলাৰ পৰা যদি পুখুৰীত পানী আছে ডাঙৰ আছে তো মাছ পুৰিব পাৰটোো মাছবিলাক
পুখুৰীত মানে ধৰা নতুনকে নতুনকে খান্দিছিলো বুজছা
অ
নতুনক কে খান্দিছিলো মানে পুৰা কমপ্লি হ নাই কিন্তু বহুতোাঙই মানে বহুত ডাঙৰ আৰু পানী বহুত হৈছে মানে এইবাৰ বৰষুণৰ পানীয়ে হৈ গ'ল পানী চানী ভৰোৱা নাই কিন্তু সেইটো পানীয়ে মানে তোমাৰ বুকু সমত পানী হৈ গ'ল কেে এতিয়া
আমাৰ এইফালৰ এতিয়া মানুহ বিিলাকৰ পুখুৰীবাক লৈ লৈ এতিয়া মানুহ বুজি পাই আছে ন পুখুৰীত মাছত পইচা আছে বুলি বেলেগৰ পৰা পুখুৰী লৈ পোনাা পেলাই আকৌ মই হা
পুখুৰীত যে ধৰা একো ধৰা এই যে মেটেকা চেটেকা এইবিলাক একো নাই কিন্তু থাকিব নে
থাকিব মেটেকাটো মানুহ কিয় দিয়া যেতিয়া মাছতটো বেছি হৈ যায় ন পুখুৰীত তেতিয়া মেটেকা দিয়, দিলে মানে অক্সিজেনটো তাত মানে ভাল পায় অক্সিজেন মাছ অভাৰ থাকিলে। কম মাছ থাকিলে এইটো মেটেকা প্ৰয়োজন নাই।
নহয় এইটো যে যিটো ৰ'দত এই গৰমটোৰ কাৰণে অলপ মানে- ম ভাবিছো মেটেকা-চেটেকা এৰি দিলে ভাল হয় নেকি ন?
অ' যদি বেছিকে একদম মানে চব টাইমতে ৰ'দটো পৰি থাকে, তেতিয়া দি থব পাৰা। নিদিলেও এ -কো আপত্তি নাই। মোৰ তিনটা পুখুৰীত এনকোৱা আছে।
অহ।
মেটেকা দিলে মানে আৰু ভালো লাগে ন, চাবলৈ। পানীটো কালাৰ ভাল হয় মেটেকাত,
আকৌ বোলে মেটেকা লেতেৰাহে কৰে বোলে। নে চাফা কৰে?
নাই। পানী কালাৰটো চাবাচোন মেটেকা পেলালে গ্ৰীণ কালাৰ নিচিনা হয়। ক'ত বেয়া কৰে, ভালেই। বেয়া নহয়। ম অলপ মেটেকা দিলে বেছিকে হৈ যায়।
পুখুৰীত মানে কি এৰিলে, ধৰা যে -মানে বালি -বালি মানে ধূলি- ধূলি হৈ থকা পানীটো কিহে চাফা ক, কোনটো মাছে চাফা কৰে মানে?
এইটো তোমাৰ, এইটো যোনটো ধূলি- ধূলি থাকাটো এইটো বোকা কেইটা। গল্ডেন এৰিব লাগিব গ'ল্ডেন।
আছে তোমাৰ তাত?
গল্ডেনৰ পোনা আছিলে, মোৰ। লৈ গ'ল নহয় অৰ্ডাৰ আছিলে। দুই কুইণ্টেল লৈ গ'ল। দুশ কেজিমান লৈ গ'ল।
ধেৎ তেৰিকা। এইবা পা ৰাখিলে মানে তুমি ধৰা, মই তোমাক থৈছো হা -গল্ডেনতটো আকৌ জাপানী কাৱৈটো তাৰপিছত তোমাৰ এইটো পাম্পলেটটো। এই তিনটা মোক বেছি নহয়, দুই কেজি বা এক কেজি এক কেজিকে থ'লেও হব মোৰ কাৰণে খালি।
অহ। জাপানি কাৱৈটো বহুত সাংঘাতিক মাছ, কিন্তু এইটো অলপ পুখুৰীত পেলাই দিলে যে এইটো যে ইমান যে হৈ যায়, আচৰিত মানে। মাথা বেয়া হৈ যাব তোমাৰ। মই কৈছোতো
আৰু ডাঙৰো হয়তো কিন্তু মাছটো।
অহ হয়। আৰুটো ফ্ৰাই খাবলৈ ভালো লাগে কিন্তু দেই। ফ্ৰাই কৰি খাবও ভাল লাগে। এইটো ডাঙৰ চাইজৰটো।
অ' নাই। পামপ্লেটটো চাইজৰ হয় ন এটা মাছ।
উম। হৈ যায়। হৈ যায়। মই- মই নিজে বনাইছো, এনেকুৱা চাইজৰ।
এ এৰিবই লাগিব। আৰু তুমি দানা -চানা দি থাকা নেকি কিবা?
মোৰ দানা ৰাতিপুৱা আৰু আবেলি দিওঁ। বস্তা আনি থৈ দিওঁ না অলপ। আবেলি হলে ধৰা, অলপ দানা হাতত লৈ পুখুৰী কিনাৰত গলে মানে ভাল লাগে। মাছবিলাক পুৰা ওলাই আহে না।
কি দানা দিয়া?
হেইটো তোমাৰ এইটো ওপঙা দ- দানা বুলি কয়। মানে ওপঙি থাকে এইটো। মাছৰে হয় ফিচ। কিবা। নামটো পাহৰি গৈছো মই। এইটো সৰু-সৰু তোমাৰ বস্তা তোমাৰ আছে, মই যোনটো আনিছো এইটো ওঠৰশ পঞ্চাশ টকা। মই মানে জেগা পৰা আনো যে দামটো কমত পাই যাওঁ মই।
অহ। পঞ্চাছ কেজি বস্তা?
অহ। পঞ্চাছ কেজি। মানে দামটো মোৰ কম হয়, যদি মই এইটো বস্তাই যদি ইয়াৰ পৰা ল'ম, বাইছশ -তেইছশমান ল'ব।
আৰু ইয়াৰ বস্তাবিলাক কাম নাই।
নাই ন।
নাই। নাই।
অহ। আৰু মই যে তোমাক যে ক -ছিলো এতিয়া সোণালি ৰংৰ মুৰ্গী পোৱালি, এতিয়া তুমি যে ক'ৰপা আনা যে বাৰ টকাকে নেকি?
উম।
মোক এশ, পিছ এশ এশ পিচ বা পঞ্চাছ পিছ হ'লে মই আনিব পাৰিম নেকি এতিয়া, এইকেইদিনতে
অ, তাক কণ্টেক্ট কৰি ক'ব লাগিব।
সুধিব চোন ফোন মাৰি যদি ইমানটো বাৰ টকাকে হলেতো মই ধৰা তেন্তে এশ পিছ আনিলে তোমাৰ বাৰশ টকাই পৰিব ন।
অ, বাৰশ হ'ব।
অ, সেই তেনেকে মই, এশ বিছ মান ৰাখি চাওঁ নেকি।
সময় দিব লাগিব এইবিলাকত যদি তুমি সময় দিব নোৱাৰা ন, তেনেহ'লে এই কাম নাই। তুমি এইবিলাক থৈ যদি ঘূৰি-ফুৰি থকা তেনেহ'লে নহ'ব।
অ, ঘূৰি ফুৰিব নাযাওঁই মই দিনত কে চোৱা আৰু এতিয়া মই ৰাতিপুৱা টাইমত যি'মত যাওঁ যি'ম পাৰাই ঘৰতে দিনটো।
উম,
বেলেগ কাৰণে বেলেগ বেলেগৰ আনদাৰত মানে কাম কৰিব একেবাৰে ইচ্ছা নাই, সেইণে মই পুখুৰী খান্দাই আছো, পুখুৰী মানে এজেগাত খান্দা, মই তিনি বিঘা মাতি মই পুখুৰী খান্দিম।
উম,
তিনি বিঘা মাটি পুখুৰী খানিলে, মই তাত মাছ ধৰা তোমাকে কনটেক কৰিম, তেতিয়া মা মাছে দিম মানে সেইটোত অকল, মাছ আৰু তোমাৰ হাঁহ আনি পেলাই হাঁহ ধৰা দুই, তিনিশ হাঁহ আনি ফাৰ্ম এটা খুলি হাঁহ মানে চাইদে -চাইদে পাদে পুখুৰীতটো হ'ল না হাঁহো থাকিলে। তেতিয়া হাঁহে যিটো মানে লেতেৰা কৰিব পুখুৰী সেইখিনি মাছৰ কাৰণেও হৈ যাব।
অ, এইটোৱেইটো মেইন দিমাগটো এইটোৱেই হয়। বিগনেচ বিলাকতো তেনেকুৱাই হয় ন।
মই সেইটোয়ে ভাবি আছো।
মানে একেয়ে লছ নাযায়, একো লছ নাযায়, মানে যোনটো আগৰ লেতেৰা-পেতেৰা সেইটো কামত আহিলে, বিজনেছ বস্তুতটো তেনেকুৱাই হয়।
অ, সেইটোৱে মও ভাবি আছো ঢেৰ হাঁহ আনি, তেতিয়া হাঁহৰ দানাটো দিয়ে মোৰ মাছো চলি গ'ল।
অ, পেলনীয়া নগ'ল এইবিলাকে, সেইটোও বঢ়িয়াকৈ খায়।
সেই তেনেকুৱা কৰিম বুলি, মাথাটো মাৰিছো, মানে এতিয়া তোমাৰ হোৱাগে নাই, এটা খান্দিছো তোমাৰ এইটোত তোমাৰ কমেও আধা বিঘা মাটি হ'ব নেকি, এইটো পুখুৰীট চাগে, সেইটো আধা বিঘা হ'ব, আৰু ফালে তিনি বিঘা এক চাইডে আৰু এটা পুখী আছে সেইটো সেইটোও আধা বিঘা।
উম,
এতিয়া মোৰ পুখুৰীত তিনটা হ'ব এতিয়া, দুটা আছে অলৰেডি। এটা। এটা অলপ কাম আছে আৰু এটা খান্দিমে পুৰা মানে পথাৰ আছিল, পথাৰ কৰা মানে, খেতি কৰা মানুহ নাই ন আমাৰ ঘৰত। ফাদাৰেও নকৰে ময় নকৰে, ত সেইটো পথাৰ খেতিটো কামত লয় মানে এনেই পৰি থকাত তেকে ভাবিছো কাকো মানে বন্ধক-চন্ধক নিদিওঁ আৰু ডাইৰেক তাতেই খান্দি পেলাই মাছ আৰু হাঁহ দুইটা পুহি দিম।
উম,
ত, সেইটো কৰিম বুলি ভাবি আছো।
সেইটো ভাল হ'ব কিন্তু।
সেইটো ভাল হ'ব নহয়, এই ঘৰতে থাকি তেতিয়া ধৰা পইচা ওলাই থাকিব, বেলেগৰ আডাৰ কাম কৰি মাহত মাহৰ মূৰত পইচাৰ কাৰণে ৰখি থকা তাতকে নিজে ধৰা যেতিয়া মন গ'ল তেতিয়া বিক্ৰী কৰিলৈ অলপ দুই পইচা ওলালো ন। দৰকাৰ সময়তো
অ, মানুহে বিচাৰি বিচাৰি যাব তোমাৰ পৰা ল'বলৈ আৰু এইবিলাক বস্তু লাগতিয়াল বস্তোয়ে।
সেইটোৱে মানুহে আজিকালি এইবিলাক এইবিলাকত মাথা নামাৰেটো কিন্তু চাবাচোন।
বুজি নাপাই যে, বুজ পালে মাথা মাৰিলে হয় বহুত মানুহ বুজিয়ে নাপায় মই কি কৈছো মই নিজে এইটো কৰি থকা হয়, মই কেনেকে চলি আছো।
বুজিছা চৰকাৰী চাকৰি লাগে।
চোৱা ইমান গা খোপা বাইকৰ কিস্তি, মোবাইলৰ কিস্তি পা লৈ বজাৰ চজাৰ চব। মানে এইবিলাকৰ পৰাই চলাই আছোঁ তেতিয়া কিবা এটাতো ওলাই ন, নোলোৱাতো নহয়। ওলালেইটো মানুহে পাই, কৰে।
সেইটাৱেই ভাবিছোঁ, ঘৰতে থাকি ইমান মাটি থাকাতকে মই বেলেগত কাম বিচাৰি যোৱাতকে, মই ঘৰতে কৰোঁ।
অ'।
মাটিখিনিটো এনে পৰি আছে না, তাকে এইটো কৰিম এইবাৰ। মানে এইবাৰ ধৰা পানী চিজনতটো গ'লে পুখুৰীকেইটা ধুনীয়াকে খান্দদিম, তাৰপিছত মানে পুৰা মাছ এৰি দিম আৰু।
উম, বঢ়িয়া হ'ব।
আৰু তুমি ব মুৰ্গীটো কণ্টেক্ট, তাত হেৰি শুনা না সি অকল এইটোতো নাই ৰাখে, বেলেগ মুৰ্গীওটো ৰাখে চাগে?
চাগে, মই কিন্তু ডাইৰেক্ট ক'ব পাৰা নাই তোমাক। চাগে, ৰাখিব পাৰে কাৰণ তাৰ যদি ব্যৱসায় সেইটো হয়। তেনহ'লেটো ভেৰাইটিজ থাকিবই।
তাক সুধিবা না, এই যে ক'লা, ক'লা মুৰ্গীটো বনৰীয়া মুৰ্গী আৰু এটা তাৰকি হা।
উম।
ত' সেই তেনেকুৱা ভিতৰত পোৱালি পালে ভাল আছিলে তাৰ্কিটো ধৰা দাম আছে কিন্তু হা'।
তাৰ্কি কথাটো যে এই অ', অ', এইটো ভাল হয়।
সেইটো মানে পুহিব মন আছে, সেইটো মানে ধৰা দামো বেছি পৰে হ'লেও মই মানে কিবা এটা কৰি ধৰা পঞ্চাছ পিছ আন পাৰিলেও হ'ব মানে, সুধিবাচোন দামটো কেনেকে?
উম, সুধিব লাগিব মই সুধিলে কথাটো ভালকে গম পাওঁ।
তোমাৰ মতেটো অনলাইনত কিমান জানা, তোমাৰ এটা পোৱালিৰ দাম দুশ বা ডেৰশৰ ভিতৰত আছে।
অ'।
এটা পোৱালি, তাকো এমহীয়া, এমহীয়াও নহ'ব চাগে পোন্ধৰ দিন তেনেকুৱা পোৱালি।
আচ্ছা, আচ্ছা।
ত' এইবোৰ দাম আছে মানে তাৰ্কি আৰু এটা আছে ক'লা এই যে বনৰীয়া মুৰ্গীটো এইটো কি মুৰ্গী বুলি কয় নাজানো নহয়! খুব ডিম পাৰে তোমাৰ। য'তে ত'তে বোলে জংঘলে চংঘলে বেছিকে মানে দুশ তিনিশ মানে পোৱালিয়ে দিয়ে বোলে এবাৰতে।
হে'!
অ', সেই মুৰ্গীটো, তেনেকুৱা মুৰ্গী আনিব লা হ' অ, মই মানে ৰিলতো আহি আছো, ৰিলত মানে কি জানা ধৰা এইটো জংঘলে চংঘলে সেইটো মোৰ কি থাকে না! তোমাৰ গছৰ ফাকে চাকে মানে ডিম পাৰি থৈ দিয়ে। এই মানুহ এটাই গৈ চাই মানে ভিডিঅ' বনাই গৈ আছিলে, গৈ পেলাই পোৱালি মানে কমেও তিনিশ ওপৰ পোৱালি আছে। এ, এজনী মুৰ্গী।
উম।
সেইটো কেনেকুৱা মুৰ্গী হ'ব লাগে দে, কিমান ডিম পাৰে দে, মই ভাবিছোঁ তেনেকুৱা এটা আনিব পাৰিলেও ভাল আছিলে।
উম, ভাল আছিলে ভাল আছিলে।
উম, পিছে ভাত পানী খালা নাই?
নাই, মই খোৱা নাই অলপ দেৰিকে খাওঁ বুলি।